হেল্ল'।
অ', কি কৰি আছা?
আছো এনে, তুমি কি কৰিছা?
মইয়ো এনেই আছোঁ দিয়া, বহি আছো, কিবা খালা?
তুমি কি কৰি? ছা।
মইয়ো এনে, এনে বহি আছো, তুমি কি কৰি আছা?
তুমি?
মইও খালো। এ মইয়ো খালো, হয়' ময়ো খালো দিয়া। আজিতো ৰবিবাৰ কতো নো আজিতো ৰবিবাৰ কতো নোযোৱা?
নাই নাযাওঁ ক'তনো যাম আৰু।
অঁ ঘৰতে আছা পিছে ন?
হয় ঘৰতে।
হয়, আজি যদি মইও ঘৰতে আছো বাৰু, এতিয়া এনে আছো। যদি সময় আছে অকমান আমি ৰাস্তাৰ ওপৰতে আলোচনা কৰি দিওঁ। ৰদৰ ওপৰত।
হয় নিশ্চয়।
ৰাস্তাৰ ওপৰত ক'বলে গ'লেতো তোমাৰ আজিকালি বহুতে মানে ৰাস্তা ৰাস্তা ঘাট ওলাইছে, মানে বহুতো নতুন নতুন ডাঙৰ ডাঙৰে হওঁক বা সৰুৱে হওঁক মানে বহুতৰ নানান ধৰণৰ ৰাস্তা আমি দেখিবলে পাইছো। ধৰা ডাঙৰ, ডাঙৰ আজিকালি নতুনকৈ বনাইছে নতুন নতুন ব্ৰীজবোৰ বনাইছে। সেইবোৰো ৰাস্তাতে পৰে, কাৰণ ব্ৰিজখনৰ ওপৰেটো ৰাচ ৰাস্তাই গৈ যায়। বা ৰাস্তাত মানে আমি সকলোৱে কেনেকৈ গাড়ী মটৰ চলাব লাগে, হেলমেট পিন্ধিব লাগে, মানে আজিকালি তোমাৰ বিভিন্ন জেগাত মানে নতুন নতুনকৈ তোমাৰ মানে চি চি টিভি কেমেৰা আদি লগোৱা হৈছে মানে চৰকাৰ চৰকাৰখনে। মানে আজিকালি বহুত মানে চাব লগা হৈছে, এটা ৰাস্তা দি গ'লে তোমাৰ বহুত খিনি মানে চাব লাগে তোমাৰ, এনে যাব নোৱাৰি আৰু আগৰ নিচিনা না নাই আৰু বা আগতকৈ আগতকৈ বহুত ৰাস্তা ঘাট আজিকালি ভালো হৈছে, ভালো হৈছে এনে যাব নোৱাৰি। এতিয়া ধৰা তোমাৰ নতুন নতুন কিছুমান টোলগেত মানে দিছে বা মানে সেইখিনি আমি মানি চলিব লাগিব। সে হেলমেটে হওঁক বা গাড়ীখন কেনেকৈ কিমান যাব লাগে, নতুন নতুন নিয়ম এনেকুৱা আৰু তুমি কিবা কবা? শুনি আছো।
মানে ৰাস্তাৰে গৈ থাকোতে আমি যেনেকে আমি স্কুটি, বাইক বা আমি সেইবোৰ চলাওঁতে আমি হেলমেট পৰিধান কৰিব লাগে। আৰু আৰু যোনে যোনজন মানুহে চলাই মানে ত' অ অকল সেইজন মানুহে পিন্ধে, তেনেকে নহয় যে দুজন মানুহে পিন্ধিব লাগে, কাৰণ চেফটিটো দুজৰ কাৰণেই ন। আৰু তেনেকে আমি অ আৰু আমি আমি যো কম্পনত, মানে যেতিয়া আমাৰ গাড়ীত জাম লাগে। ত' তেতিয়া আমি নিজকে মানে অলপ ভালকৈ ভালকৈ চলাব লাগে আমাৰ গাড়ীবোৰ আ ভাই তুমি এনেই কিমান স্পীডত চলাইছা?
হয়' মই মানে এতিয়া যিহেতু মই মানে গাঁৱলীয়া অঞ্চলত থাকোঁ, গাঁৱলীয়া অঞ্চলতো তেনেকৈ স্পীডৰ কথা আহি নপৰে বা ৰাস্তা ঘাট ইমান মানে ভাল দেখা নাপায় মানে, ৰাস্তা ঘাট প্ৰায়, গাঁৱৰ ৰাস্তাবোৰ ইমান মানে ঠিক নহয় আৰু বেয়াই থাকে, ত' মই ইমান জোৰ জোৰকৈ নাযাওঁ। মানে লাহেৰে চলাও, কিন্তু যেতিয়া ধৰা আমি চহৰত যাওঁ। তেতিয়া, মানে হাৱেতটো তোমাৰ ছিক্সটি মানে ষাঠিটো থাকে আৰু মানে যদি তুমি হাইৱেত তুমি, হেলমেট চেলমেট মই পিন্ধি যাওঁ বাৰু বা মোৰ লগত যদি কোনোবাই যায়। উম, তাকো মানে মই পিন--পিন্ধাৰ কাৰণে মানে নিপিন্ধিলে মই যাব নিদিওঁৱে মোৰ লগত, কাৰণ মোৰ আগতে এবাৰ মানে এনেকুৱা পুলিচৰ পৰা চালান মানে কাটা খাইছো আৰু। সেইটো কাৰণে মই নিজে সা বা ইটো মানে নি পুলিচৰ কাৰণে নহয়, নিজৰ মানে এটা- হেৰি চে চে অ' হয়, নিজৰ ছেফটিৰ কাৰণে পিন্ধিব লাগে, সেইটো ভাল আৰু ধৰা বেলেগ এখন গাড়ী ধৰা ৰাস্তাই দি তোমাৰ গৈ আছে, তাক মানে পটকৈ মানে তাক পাৰ কৰিব চাব নালাগে। মানে বহুত চাই আছ চাই মেলি তুমি যদি তাক পাৰো কৰা, চাই মেলি পাৰ কৰিব লাগে আৰু তেনেকুৱা মই ভাবোঁ। মানে ইমান সি ইমান জোৰকৈ যোৱাটো মই নিবিচাৰো। বা তাৰ ফলত বহুতো আজিকালি মানে খুন্দা লগাৰ মানে দেখা গৈছে বা মৃত্যুৰ মুখত পৰে মানুহে। তেনেকুৱা দেখিবলৈ পোৱা যায়, সেইটোৰ কাৰণে মানে সকলোৱে মানে নিয়ম নীতি খিনি মানি চলিলে মানে ভাল আৰু। কাৰো অসুবিধা নহয় যাতে, হয়। তুমি এনে গাড়ী মটৰ চলোৱা নে ৰাস্তাত? হয়। কওকচোন। শুনি আছা?
চলালে আমি সেনে চালি আৰু ক'ত নাযাওঁ বাৰু।
হয়, কোৱাচোন, শুনি আছোঁ।
কে আজিলেকে, এতিয়া আমি বাইক স্কুটি চলালে আমি হেলমেট পৰিধান কৰিব লাগে, ঠিক তেনেদৰে আমি কে তিয়া চাৰি চকা চলালে আমি হেৰি চলাওঁ অ', চিট বেল্ট পৰিধান কৰিব লাগে। চিট বেল্টটো লগাবই লাগে নিজৰ চেফটিৰ কাৰণে, লগাব বই লাগে, যেনেকে কেতিয়াবা জাম হৈ লাগি গ'ল বা। বা বা ৰ'দবিলাকত যেনেকে এতিয়া চাৰিটা ৰাস্তা থাকে ত' তেনেকে আমি ৰেড চিগনেল দিলে ৰখিব লাগে, হয়নে?
হয়, হয়, হয়।
অ', ঠিক তেনেকে সেই নীলাটো চলিলে যাব লাগে। অ', হালধীয়াটো চলিলে কি কৰিব লাগে, তুমি জানানে?
হালধীয়া, এ, হালধীয়াটো তোমাৰ তোমাৰ অকমান মানে চাই, চাই চাই যাব লাগে আৰু মানে কত ধৰা মানে আগেৰে আ-আ-আগেৰে কোনোবা মানুহ মানে গৈ থাকিবও পাৰে সেনেকুৱা চিগনেল হয়। মানে ধৰা তুমি যদি নাই যাব পাৰা আৰু যদি আছে ৰখি দিব পাৰা এনেকুৱা
হয় হয় আমি সেইবোৰ চাব লাগে গা গাড়ী এখন চলাওঁতে আ হ গাড়ী এখন চলাওঁতে আমি বেছি আমি আমি বেছিভাগ আমি লাহে চলাব লাগে কাৰণ গাই চাই থাকোঁতে গাড়ীখন চলাই থাকোঁতে হঁতে মাৰ লগত বা গৰু হওক বা ছাগলী হওক কিবা জীৱ জন্তু পতকে আগত পৰি যাব পাৰে ত' যদি হঠাতে পৰি যায় তুমি সেই মানে গাড়ী খন ৰাখিব পৰা খন ৰাখিব পৰা মানে এ সেনেকুৱা উপ লাগে আৰু চবখিনি মানি চলিব লাগে আও যেনে কে যেনেকুৱা মানে অ বহুতখিনি নিয়ম বান্ধি দিছে আমি সেইখিনি নিয়ম নিজে হেৰি কৰিব লাগে পৰিধান কৰিব লাগ এ
হয় হয় তুমি যোনটো কথা কলা মানে যদি আমি যোৰকৈ যাই থাকো কি যিকোনো যিকোনো জীৱ জন্তুৱে হক ধৰা আগতে সিহঁতেতো নাজানে মানে হঠা তাত যদি আহি যায় আমিতো ইমান জোৰকৈ গা যাই থকা গাড়ীখন ইমান পতক কে মানে ৰখাই ফেলে তাক বাচাবা নোৱাৰো বা তাৰ তাক বচাব খোজা খোজাতে আমি নিজেও পৰি যাব পাৰো সেইটো কাৰণে আমি যাতে নিয়মতিনি মানি চলিম মানে লক লাহে লাহে গৈ মানে কামখিনি কাম খিনি কৰিব পাৰো সেইটো আমি গুৰুত্ব দিব লাগে আজিকালিতো বহুত বহুত দেখা পাও মানে বহুত ব বহুত বহুত জোৰ জোৰ কৈ গাড়ীবোৰ যোৱা দেখা পাও বা নিয়ম নীতি মানি নচলে সিহঁত তেন তেনেকুৱা কৰিলে আচলতে সিহঁতৰ কাৰণেও বেয়া বা যিসকল মানুহে লাহে লাহে যাব সিহঁতৰ কাৰণেও বেয়া মানে হয়তো তুমি তুমি যদি ভালকে গৈ থাকা মই যদি কাষেৰে জোৰকৈ যায় তোমাক যদি লগাই দিওঁ মোৰ ভুলৰ কাৰণে তোমাৰো মানে অসুবিধা হ'ল তেনেকুৱা কৰিব নালাগে
হয় হয়
মানে সে লাহে লাহে গৈ নিয়ম নীতি খিনি মানে চলা সকলো কাৰণে ভাল বা দিগদাৰী নহয় আজিকালি তোমাৰ বহুত দেখাই পোৱা গৈছে যে এক্স এক্সিডেণ্টৰ হাৰ কিমান মানে বাঢ়ি গৈছে এইটো আচলতে নিয়ম নীতিখিনি নচ মানি নচলাৰ ফলতে হৈছে
হয়
যেতিয়া সকলোৱে নিয়ম নীতিখিনি মানি চলিব তেতিয়া তোমাৰ সকলোৰে ভাল আৰু তোমা মানে জী জী জীৱ জন্তুও মানে সিহঁতেটো নাজানে ধৰা হঠাৎ সিহঁতক আচলতে মানে শি শি শিকালেও নাজানেতো সেইটো কাৰণে ধৰা আগত তে মানে সিহঁতেও যদি দেখে বা তুমি দেখা না আগৰ সিহঁতেও যাই ল'ব দিব লাগে তাৰ পিছত তুমি বা মই যোৱাটো মই নিজে ভাবো আৰু কাৰণ আমি যিহেতু মানুহ হয় মানুহ তেওঁ সকলো কথা সকলো কথা বুজি পায় সেইটো কাৰণে মানে- নিজে লাহেকে গৈ গাড়ীখনৰ বা ৰাস্তা ৰাস্তা দিয়। তেতিয়া মানে সকলোৰে ভাল জীৱ-জন্তুুৱৰে হওক বা- কিবা তোমাৰ এনে ৰাস্তাত কেনেকুৱা কিছুমান মানে দুৰ্ঘটনা- সন্মুখীন হৈ পাইছা নেকি ক'ব পাৰিবা?
উম মই এনে দুৰ্ঘটনাৰ সন্মুখীন তেনেকে হোৱা নাই অঁ' মানে- এদিনাখন আমি মানে স্কুল বাইকতে গৈ আছিলোঁ। ত' হঠাতে মানে অ মানে গৰু এটা আগত পৰি গ'ল ত' এতিয়া মানে মানে- আমি ইমান স্পীডতো অহা নাছিলোঁ, কিন্তু তথাপিও মানে গ'ল, হঠাতে মানে বহুত জোৰকে আহি গ'ল ত' আমি বহুত জোৰকে ব্ৰেক মাৰিব লগা হ'ল। ত' সেই ব্ৰেক মাৰাৰ ফলত মানে আমি দুটা মানে অ', মোৰ দেউতা আছিলে আৰু মই আছিলোঁ মানে সেনে কে অলপ বাগৰি পৰিলোঁ। পৰি, পৰি পেলাই তেনেকে আমি আমাৰ যি হওক যে জীৱ জন্তুটো যে একো নহ'ল। জীৱ জন্তুটো একো নহ'ল, সেয়াই আমাক
হয়।
তাৰপিছত অলপমান দুখ পাইছোঁ, এইখিনি ফাৰ্মাচীত
হয় হয়। হয়।
জীৱ জন্তুটোৰ যদি এনেকুৱা কষ্ট হ'লে হয় সেই বহুত কষ্ট হ'লে হয়, কিন্তু আ মি, আৰু কি আমি, আমি মানুহ যিহেতু আমি আৰু ক যি এ হওঁক গাড়ি খন বহুত বেয়া বস্তু। মানে মানুহৰ জীৱনতটোও লৈ ল'ব পাৰে, হয় নাই কোৱাচোন, হয়, এনেকুৱা, এনেকুৱা
খোৱা হয়।
বহুত দুৰ্ঘট না হয়।
হয়, হয়, হয় আৰু মানুহবোৰে মানে উম নিজৰ নিয়ম নীতিখিনি মনত ৰাখি মানি চলিলে মানি চলিলে ভাল। হয় মানে বাওঁফালে গ'লে বাওঁফালৰ মানে চিগনেল থাকে, সৌফালে গ'লে সৌফালৰ চি গনেল, এইবোৰ মানে মানি চলিলে পিছৰজনৰো সুবিধা হয় যোৱাত, সেইটোৱে মই ভাৱোঁ। ঠিক আছে তোমাৰ লগত আজি এই ৰাস্তাৰ বিষয়ে আ লোচনা, কবি বহুতখিনি কথা শিকিব পাৰিলোঁ। অঁ' ঠিক আছে বাৰু ধন্যবাদ।
ঠিক আছে, ধন্যবাদ।